হেল্ল' অ' ভালেই। তুমি কি কৰিছা?
মই এ বাহিৰত ৰখি আছো দিয়া বহুত গৰম পৰিছিল যে তাকে আজি এতিয়া অলপ বৰষুণ পৰিছে এতিয়া অলপ ভাল লাগিছে ঠাণ্ডা হৈছে বতৰটো,
হয় নেকি এই ইয়াটো মানে অলপ বৰষুণ ধৰিছে বৰষুণ আহো আহো হৈছে। কিন্তু নাজানো আৰু কিন্তু ৰাতিপুৱাৰ পৰা তোমাৰ ইয়াত বহুত ৰদে দি আছিলে এতিয়া বাৰু নাই তেওঁ,
অ ইয়াতো বহুত গৰম পৰিছিলে আজি ই এতিয়া অলপ অলপ, আগতে বহুত বৰষুণ পৰিলে বহুত জোৰকে বৰষুণ পৰিছে।
অ হয় নেকি অ তাত ধৰিছে ধৰিছে দিব ইয়াত এতিয়া তোমাৰ সেই এ ভাত খালা? অ' খালো দিয়া, কি দি খালা?
কিহে খালা আজি?
এ ভাত মানে মই হেৰিতে খালো ন আমাৰ ইয়াতে মানুহ এঘৰত তাতে গৈ খালোগৈ তোমাৰ, এ চব্জি দিছে তাৰপিছত তোমাৰ মানে চব্জিত তোমাৰ পটল আছে ভেন্দি আছে। তাৰপিছত দালি তোমাৰ তিনি চাৰিবধ মান দালি আছে। তাৰপিছত, তোমাৰ এয়া
অ অ ভালেই আজি মানে আজি মানে।
ভেজ থালি ভেজ ভেজ থালি উ নিৰামিষ খালো। মা মাংসও আছিলে অ মাংসটো তোমাৰ মানে বেলেগকে লৈছো
অ' অ' হেৰি মই আজি হেৰিয়ে খালো মানে কত হোটেলতে খালা আজি।
হোটেলতে খাই দিলোঁ হয়।
হেল্ল'!
অ খালো খালো হো! হোটেলতে খালো। শুনিছা নে?
অ নেটৱৰ্ক তটো মানে বৰিক অ শুনিছো শুনিছো। এয়া আমাৰ আজি হেৰীয়ে অ বৰষুণ পইছে কাৰণে ন, টো দিদা হৈছে।
অ অ হয় চাগে দিয়া
অ আমাৰো আজি হেৰীয়ে খালোঁ নিৰামিশে খালোঁ আজি আমি মঙ্লবাৰে ন
অহ' অ'। মঙলবাৰে নোখোৱা ন?
দালি বনালোঁ অ'
অ', অ'।
নাখাওঁ মুঠাতে ম-মগুৰ দালি বনালোঁ তাৰপিছত হেৰি হ'ল আচাৰ হ'ল আমৰ আচাৰ, বগৰী চা, তাৰপিছতে আলু, পোৰাআলু পোৰাআলু, বুট এনেকে পিটিকা তাছত কচু, কচু ঠো ল খাই ভালে লাগিল আজি
অ' ইয়াত দু ইমান বৰষুণ ধৰিছে বুজিছানে এই বৰষুণ দিছে যে অলপ মানে তোমাৰ ছাইডলৈ আহিছোঁ অ বাকী ঘৰৰ খবৰ খাটি ভাল আৰ চবৰে, বৰষুণটো পৰা কাৰণে ভালে হৈছে গৰম-গৰমটো অ', ভালে দিয়া। বৰষুণৰ কাৰণ ভালে হৈছে। চে, ন' ইমান গৰম। াৰ গৰমটো অকণমান, অকণমান ৰক্ষা পৰিব।
নাই নাই বতাহ মাৰিব লাগিছিল ঘৰ ঘৰৰ ভিতৰতো বহুত গৰম উচি আছে।
বতাহটো হয় বাৰু বতাহ মাৰিব লাগিছিলে তেত্ত তোমাৰ মানে কি হয় এয়া বৰষুণতটো দিলে কি হয় গৰমটো কাটি নিয়ে ন তোমাৰ পৰা আছে নাই ধুনিবে কোৰ নাইকা হয়।
অ-অ জীৱবোৰো শান্তি পাই দিয়া। আমি সে এনেকা ঘৰতে থাকো বাকী বিিলাক জিবুৱতো বাহিৰত, টাকে
অ'
বাকী কৰ'বাত গৈছা নেকি তুমি গাড়ী মাত শুনি আছো যে
নাই তোমাৰ এই ৰা, মই বাটতে আছোঁ মানে বৰষুণ ধৰি দিছে যে, মই মানে দোকান এখনতে সোমাইছো টিঙৰ তলত
অ', অ', অ', কৰ'বাত গৈছিলা?
ক'তো যোৱা নাই মই তোমাৰ আছো ঘৰতে আছো
অ
বাকী তুমি কোৱা, তুমি আজি ক'তো হয়, প-পঢ়া-পৰীক্ষাৰ কাৰণে পঢ়া, চহা হৈছে বাৰু। তোমাৰ
হেল্ল' অ' অ'
তোমাৰ হৈছে
মই এই পঢ়ি আছিলোঁ, পঢ়ি আছিলোঁ, পঢ়ি আছিলোঁ গৰম যে বেছি, লাইনটো গ'ল। তাৰপিছত বৰষুণ পৰিলে, সেইকাৰণে মানে মই বাহিৰত
অহ'
ওলাই আহিলোঁ, এতিয়া অলপ বাহিৰত আছোঁ।
অ' অ' অ' হয়। অ' হয় দিয়া।
আমাৰ গাঁৱলীয়া জেগা মানে লাইনটো নাথাকে যে
হয়, হয়। ভাত পানী খোৱা হ'ল?
ভাত পানী খালোঁ, কেতিয়াবাতে খালোঁ। গৰম, মই খাই পেলাই শুই আছিলোঁ। মা বজাৰলৈ গৈছিলে, বজাৰৰ পৰা আহি মাতিলে মই সাৰ পাই গলোঁ সেইকাৰণে
কি কি আনিলে বজাৰৰ পৰা? অ' ভালেই দিয়া, ভালে, ভালে ভালেই। কি কি আনিলে বজাৰৰ পৰা?
মা আজি বজাৰ, এই বা বা এইজনীক মানে এই ডাঙৰ বা, জেঠাই মানে জীয়েক এজনী, তাইক কিবা বস্তু দিব লাগে। কে
হয়, হয়।
দালি, আলু। চাউল চব আনিছে মানে এফালৰ বা যিমান মানে ৰেচন লাগে।
হয়, হয়।
উম। শুনিছানে তুমি মোৰ মাতটো?
মানে গোটেইখিনি বস্
মই অলপ শুনা নাই ৰ'বা।
অ'। তোমাৰ হেৰি টেইখিনি বস্তু লৈ আহিছে আৰু বজাৰ কৰি।
হেল্ল'!
গোটেইখিনি বস্তু বজাৰ কৰি লৈ আহিছে সেইটোৱে কৈছো।
অ', অ', এই মই তোমাৰ মাতটো মানে শুনাই নাই ভাল কে দিয়া।
এতিয়া শুনিছানে? অ', এ, বৰষুণৰ কাৰণে মানে তোমাৰ সেইটো
অ ' বৰষুণতটো মানে মাতটো
ইয়াত তোমাৰ কি আছে ৰ অ ৰ'দো ৰ'দো দি আছে তোমাৰ বৰষুণো দি আছে।
এই আমাৰো তেনেকুৱা হৈছিল বহুত টানকে বৰষুণ পৰিছে কিন্তু বহুত জোৰকে ৰ'দ দিছে। টো যিমান পৰিছে তিমান ঠান মানে হেৰি হৈছে
তোমাৰ আজিকালি আজিকালি আজিকালি হয় হয় আজিকালি একদম বৰষুণৰ পৰিমাণটো কমিৈছেোৱা হয় মানে তোমাৰ,
কমি কমিছে গছবিলাক এই গছ কাটিয়ে আছিল অলপ আগতিলকে বৰষুণ পোৱাৰ আগে গছ কাটিয়ে আছিল ইমান গছ কাটিছে তুমি মই ঘৰত সোমাই আছো অ তুমি মই ঘৰত সোমাই আছো গৰম বুলি বাকী বিক্ৰী কৰা মানুহে বিক্ৰী কৰিয়ে আছে কিনা মানুহে কিনিয়ে আছে।
এ কি কৰিবা এতিয়া পাতে আৰু এতিয়া নহয় এতিয়া কোনো একো নকৰে।
আজি ৰাতিকে আছে অ অ এ এইবিলাকে কি কম আৰু কলে কাজিয়া হব ন এতিয়া বৰষুণ চাগে আকৌ ৰাতিকে, পৰিব মানে বতৰটো আকৌ গুজৰিছে
উ আহি ৰাতিকে আহিব চাগে।
অ' এইটো যেনেকুৱা গৰম পৰিছে ৰাতি শুবই নোৱাৰি
উম উ নাই আহক আহক এ বৰষুণটো দিলে। তোমাৰ অকণমান ভাল হওক বতৰটো ভাল হওক, ৰ'দট কৈ ৰ'দটো লগ গলো আমাৰ ঘৰত এ চি আছে।
আছে অ আমি আমাৰ ফালে ফেন যে, ইনভাৰ্টাৰ নাই, মানে লাইন গ'লে বৰ অসুবিধা গৰমত শুব নোৱাৰো।
উম, উম, অসুবিধা হয় বাৰু। তেওঁ নো উপায় নাই ন'।
এ চি টো বেছি টাইম থাকিব নোৱাৰি নহয়, এ চি টো বেছি টাইম থাকিব ন তুমি, তুমি অকমান তাৰপিছত এ চি টো হেৰি হৈ যায় গৈ, গৰম উঠি যায় গৈ, চব মেচিন বস্তু ন' এইবিলাক।
উম, উম।
বতৰটো পুৰা গুজুৰি আছে, আজি
নাই নাই, আজি আহিবই।
বাকী কৰ'বাত ফুৰিব গব গৈছে নে নাই? মানে গৰম বন্ধ আহিব এতিয়া, কিবা ভাবিছ নে কৰ'বাত ফুৰিব যাম বুলি?
ফুৰিবলৈ বৰ্তমানলৈ যোৱা নাই ক'তো।
ন' এনে যাবা নে, কৰ'বাত ফুৰিবলৈ?
যাম যাম। মই এই শ্বিলং চাইডে যাম বুলি ভাবি আছো।
অ', ময়ো যাম মানে এনেকুৱা ক'বাত ঠাণ্ডা জেগাত। ভাল লাগে গৈ ন' তেনেকুৱা জেগাত, পাৰ্ক চাৰ্ক বিলাকত গৈ ভাল লাগে। এই বস্তু খেলা চেলা থাকে, মানে কিমান থাকিবা তুমি মোবাইলতে, মোবাইল চাই চাই কিমান থাকিবা। অলপ ঘুৰিবও লাগে দিয়াচোন, ভাল লাগে তেনেকুৱাত।
যোৱাবাৰ তেনেকে মানালী গৈছিলোঁ। তাৰপিছত তোমাৰ সেইফালে হৈফেলাই তোমাৰ কাশ্মীৰ চাশ্মীৰ এনেকে ঘূৰি আহিছিলোঁ। পইচাৰ অসুবিধা তেওঁও মানে মোক মামাই এজনে লৈ গৈছিলে কাৰণে যাব পাৰিলো, কিন্তু মোৰ তেনেকুৱাতো এতিয়া এয়া তেনেকুৱা মোৰ সুবিধা নাই মামা এজনে লৈ গৈছিলে সেইকাৰণে গৈছিলোঁ। বাকী তোমাৰ ভাল লাগে, তাৰ পৰিৱেশতটো ভাল লাগে তোমাৰ মানে তাত কি হয়, তোমাৰ গৰমতটো নাহে ন' তাত। অ' ঠাণ্ডা আৰু আমি আমি যেতিয়া তা-তাৰ মানুহবিলাক তে কেনেকে থাকে নাজানো তাৰ মানে সিহঁতে মানে এগ এ, তাৰ লগত মানে স, পৰিৱেশটোৰ লগত খাপ খাই যায়গে।
কিন্তু বাকী পা এনেই অ', অ', সেনেকুৱা ভাল লাগে অ', ভাল লাগে। আমি এদিনীয়াকে দেখা যে ভাল লাগে সেইকাৰণে।
নে এনেকুৱা হৈছে ইমান ঠাণ্ডা লাগিছে মানে কি কৰিম, দুই তিনিটা চুৱেটাৰ পিন্ধি পেলও মানে থাকিব পাৰা নাই। তাতে তোমাৰ বৰফ পৰে যে, বৰফো পৰে তাৰ মানে বহুত ঠাণ্ডাত। তুমি তেনেকে জেগাত যোৱা নাই নেকি, আজিলে বৰ্তমানলৈ?
নাই মই তেনেকে বৰফৰ জেগাত যোৱা নাই কিন্তু এনেই মানে এ' শ্বিলং গৈছোঁ মানে সেউজীয়া জেগাৰ বেছি মই ভাল পাওঁ দেই মান
এই কাশ্মীৰ কা-কাশ্মীৰ ছাইডেও তোমাৰ সেউজীয়া তোমাৰ। কাশ্মীৰত তোমাৰ বৰফ মানে পৰে, কিন্তু এটা ছাইডত পৰে কিন্তু গোটেই কাশ্মীৰত তোমাৰ বৰফ নপৰে। কাশ্মীৰত তোমাৰ পেহেল গাম গৈছিলোঁ মই যোৱাবাৰ। তাৰপিছত তোমাৰ এনেকে
অ', সেইফালে পৰে চবতে মানে অলপ অলপ হ'লেও পৰে কিন্তু মানে কি জানা হেৰি কিছুমান জেগাত যে হেৰি হয়, এই জেগা ঠাই মানে হেৰি অনুসায়, মাহ অনুসাই চাগে নপৰে সেনেকুৱা নিচিনা। আমাৰ যেনেকে অ, জানুৱাৰী মাহত মানে ডিচেম্বৰ নৱেম্বৰ জানুৱাৰী মাহত যেনেকে মানে ঠাণ্ডাতো বেছি হৈ থাকে ন'। তেনেকুৱা চাগে তাতোত? তাতো চাগে এতিয়া আমাৰ জুন জুলাই মাহতো বহুত গৰম হয় এতিয়া।
অ', অ', ইয়াত তোমাৰ হয় ইয়াত
কিন্তু বাহে চাবাচোন বাহিৰৰ মানুহ বিলাকহতে আমাৰ এই অস মানে অসমলৈ আহি বহুত ভাল পাই চাবাচোন। বৰ ভাল পাই। অ', ত' মানে বোলে কাজিৰঙা চালেগ'। কিন্তু মাজোলে আমি আমি এটা ভুল কাম কৰো কি জানা? আমি নিজৰ জেগা খিনি নাচাও বেলেগৰ জেগাত চাব বিচাৰো। কিন্তু আমাৰ অসমতে যে কিমান বস টো আছে সেইটো চাব লাগে আমি।
উম, তেওঁ
দিলে যে মানুহে সুধিলে লাজৰ কথা ক'বলৈ গ'লে।
হয় কিন্তু মই অসমত তোমাৰ প্ৰায়ভাগ জেগা ঘূৰিছোঁ বাৰু বৰ্তমানলৈ। তোমাৰ হেৰি শি-শিৱসাগৰ তিৱসাগৰ এনেকে গৈ পেলাই তোমাৰ এইফালে তোমাৰ অ, ধুবুৰী ধেমাজি লখিমপুৰ আহ তাৰপিছত তোমাৰ এইফালে তোমাৰ কি আছে অ, বঙাইগাঁও। গোটেইখিনি জেগা ঘুৰিছোঁ অসমৰ মই ইয়া মই মানে মানুহটো কি তই মানে ভ্ৰমণ কৰি ভাল পাওঁ, মই হেটোৱে আৰু।
উম, হেটো কৰি ভাল লাগে আৰ মানে, বেছি ঘূৰি ফুৰাটো বেয়া কিন্তু মানে অ, অপ ম-মিলাই পেলাই যাব লাগে আৰু।
উম, সেইটোৱে আৰু মানে কি-কি পইচা পাতিও অ, সুবিধা অসুবিধা কথা আছে, তেওঁ মানে যেতিয়া হাতত মানে পইচা অলপ জমা হয় তেতিয়া মানে মই মানে মানুজন কেনেকুৱা, মই ঘূৰি পাকি ভাল পাওঁ তেনেকুৱা। বুইছা? উম। তুমি তেনেকে অ' তোমাৰ কেনেকোৱা?